অ কোৱা?
অ কি কৰি আছা?
মই এ চাওমিন বনাইছো ৰবা।
অ হয় নেকি।
উম তুমি?
মইয়ো আচো ৰবা চাহ তা খাই উঠিলোঁ।
অ' আচ্ছা। তাকে চাওমিনে বনাই আছো ট্ৰাই কৰি আছো মান বেলেগ বেলেগ ডিচ।
হয় কেনেকে বনাইছা পিছে?
চিকেন চাওমিন বনালো। চিকেন আনিলো অলপ কাটি মানে হেৰি কি কয় হাৰ্দি নহোৱা চিকেনটো। তাৰপিছত সেট টো ফ্ৰাই কৰি লৈছোঁ তেলত তাৰপিছত আৰু চাওমিনখিনি বইল কৰি ললোঁ বইল কৰি লৈ কেনে কেৰাহিত তেল, পিয়াজ তাৰ পিছত জলকীয়া দিছোঁ, তাৰপিছত চাওমিন, তাৰপিছত চিকেন খিনি দি দিলোঁ। চিকেন দি কাৰণে চাওমিনখিনি দি তাতে আৰু চয়া চচ
মানে চিকেনখিনি আগতে বইল কৰি মানে কি ভাজি লৈছা নেকি?
অ ভাজি লৈছো ভাজি ললে টো মানে চাওমিনটো বেছি ভা দেৰি ভাজা নাযায়তো, সেইকাৰণে চিকেন সি নিসিজিব। অ সেই কাৰণে তাৰ পিছত চাওমিন খিনি দি তাতে চয়া চচ, তাৰ পিছত ভিনেগাৰ আৰু কেটচাপ দি কাৰণে এনেকেই হৈ গৈছে আৰু বান্ধাকবি দিছিলো, বান্ধাকবি দিব পাৰা মই দিয়া নাই।
আচ্ছা।
উম তুমি কি কি বনাবা জানা?
ময়ও জানো চাওমিন, ‌ মেগী, ম'ম' ট্ৰাই কৰিছিলো একবাৰ ঘৰতে।
অ' আচ্ছা। মই একবাৰ ম'ম' বনাইছিলো মানে ভাল নহ'ল মানে ম'ম'টো বহুত ডাঠ ডাঠ হৈছে মানে।
অ' এই ময়দাৰ - ময়দাৰ ভালে, আটাৰ ইমান এটা ভাল নহয়।
উম অ সেই দিয়া আটাই দিয়ে বনাইছিলো একবাৰ ময়দা দি টো ভাল হয়।
উম ময়দা দি ধুনীয়া ছফ্ট হয় আৰু।
উম সেইটো ময়ো মোবাইলত চাই চাই এনে কিবা কিবি বনাই থাকো আৰু।
উম সেইটোৱে, মইও ইনষ্টাত এনেকে চাই চাই যদি কিবা ৰেচিপি আহে সহজ পালে বনাই দিওঁ আৰু।
উম সেইটো। মিঠাই চিঠাইও বনাও কেতিয়াবা এনেকে মোবাইলত চাই চাই। নহয় বেছি ভালকে বনাব নাযানো তথাপি আৰু ট্ৰাই কৰি থাকো আৰু।
অ ভাল লাগে আৰু।
উম সেইটো, আজি তাকো যি গৰম দিছে মানে। বনাব পাৰাই‌ কিতচেনত।
উম। মইয়ো একবাৰ ব্ৰেডৰ মিঠাই বনাই চাইছিলো ব্ৰেডৰ যে মাজৰ খিনি।
অ' অ' বনাই।
অ' সেইটো এনেকে গাখীৰত মানে মঠি লৈ কেনে।
উম।
তাৰ পিছত চেনি তেনি দি সেনেকে ভালে হৈছিল বাৰু।
অ' সেইটো গাখীৰ আ কাষ্টাৰ্ এনেকে মিক্স কৰে মিক্স কৰি ব্ৰেটটো সেনে চাইড খিনি কাটি লৈ তাৰপিছত মাজৰখিনি দি কিনে তাৰ ওপৰত গাখীৰটো অ দি দিয়ে চেনীটো দি কাৰণ তাত ফ্ৰিজত থৈ দিয়া হৈ যায়।
উম, ভালে হয় কিন্তু ছফ্ট হয় ধুনীয়া হয় ত ব্ৰেডটো এনেও ছফ্ট ন'।
উম, সেইটো ভাল ব্ৰেডটো পাব লাগে, তেতিয়া বেছি ভাল।
অ'।
তাকে আৰু। আৰু এনে ভাতৰ লগত কি বনাব জানা?
ভাতৰ লগত তো বাৰু ইখিনি বনাও মাংসতো ইমান ভালকে নাজানো বাকি মাছ দালি চালি চব্জি বনাব জানো আৰু খাৰ চাৰ কিবাকিবি।
উম, ঘৰত তুমিয়ে ভাত বনোৱা নেকি?
উম, ময়ে বনাও।
উম আমাৰো ময়ো দুই টাইম বনোৱাই যায় কেতিয়াবাহে মায়ে বনায়।
অ।
এইটো, আজি দিনতটো মই হেৰি বনাইছিলো ৰবা মাছেদি টে মাছ। জৰ টেঙা।
আচ্ছা।
অ হেৰি বনাইছিলো সেইয়াই আৰু। বাকী একদিন হেৰি তুমি এনেকে ৰেষ্টুৰেন্টত খাই পাইছ নে নাই মানে অসমীয়া থালি বা এনেকুৱা কিবা?
শামুক চামুক যে।
নাই নাই শামুক চামুক খাই নাই পোৱা, এনে অখ আছামিছ থালি খাই পাইছো।
অ মোৰো একদিন খাব মন আছে। মই এনেকে বাহিৰত খাই পোৱা নাই আৰু অসমীয়া থালি।
অঁ ভাল লাগে আৰু। সৰু ভেন্দি ভাজি আছিল আৰু কিবা কিবি বহুত আছিল আৰু আইটেম।
অ সেই আৰু এইখন যে মাতৃকাখন ওলাইছে?
অ সেই অ সেইখন মই ভাল বুলি শুনি আছো।
উম সেইখনত বহুত মানে দূৰৰ মানুহ আহি কেনে খায় আৰু।
পাঞ্জাৱী থালী বেছি সেইবিলাক বেছি চলে আৰু।
অ তাৰে মানে অনাৰটো পাঞ্জাবী হয় ন সেইকাৰণে পাঞ্জাবী থালিয়ে চলে তাতে।
অ সেইটো কাৰণে।
উম মোৰ একদিন মানে আমাৰ ইফালে হেৰি আছে আৰু কি কয় নাগা ৰিজৰ্ট আছে তাতে নাগা- থালি একবাৰ খাই চাব মন আছে, কিন্তু কি বা দিয়ে নাগা থালিত আৰু সেইটোৱে কথা।
সিহঁতৰ কিবা ডিচ হ'ব চাগে আৰু কিবা কিবি।
উম নাগা মানুহৰ সেইটো।
বহুত কিবা কিবি আছে নাজানোৱেই আমি নাম।
সেইটোৱা। আমি অসমীয়া থালি খাই পাইছো আৰু বাকী খাইয়ে পোৱা নাই বহুত থালি আছে দেচোন।
উম।
তাকে। কেঁকুৰা পুৰাটো খাই ভাল লাগে, মই সৰুতে খাইছিলো।
মই সেইটো খাই পোৱা নাই বাৰু দেখিছো বাৰু।
উম কেঁকোৰাটো পুৰি কাৰণে কি কয় চাটনি বনাই সেইটো নিমখ তেল, জ্বলা।
উম ভাল লাগে চাগে। অ বহুত কিবা কিবি আছে। পলু পোকটোও খায় তে ভাজি কেনে।
পলো পোক খাই পোৱা নাই মই সেইটো।
বহুত কিবা কিবি আছে তেনেকুৱা।
উম আমাৰ ইয়াতে গাৰো বিলাকে হেৰি দিয়ে নহয় বজাৰ দিয়ে তাতে মানে এইবিলাক বহুত বস্তু পায় আৰু এনেকুৱা।
অহ। অ সেইবিলাকতো নো গাৰো, বড়ো মানুহ সেইবিলাকৰ বেছি আৰু। ট্ৰাইবেল বিলাকৰ বেছি আৰু এই বিলাক।
উম ট্ৰাইবেল বিলাকৰ চলে থাকে তো। সেই মাছ পুৰা খাইয়ো ভাল লাগে দিয়াচোন।
অ গৰৈ মাছটো আৰু বেছি ভাল লাগে পুৰি কেনে।
উম সেইটো, আৰু মাছ পুৰা ভাল লাগে আৰু। এ
আৰু বাকী এনে অসমীয়া কি বনাব জানা?
মই সেই মাছ টেঙাই দি বনাব জানো তাৰপিছত আৰু বাকী খিনিতো জানোৱে। দিয়াচোন। তিল বতাহ, আলু পিটিকা এইবিলাকতো সহজে। আলু ভাজি খাইয়ো ভাল লাগে। তাৰ পিছত চিকেনটো জানো আৰু।
অঁ চিকেনো বেলেগ বেলেগকে বনাই নহয় চবে।
উম ব বেলেগ বেলেগকে বনাই। তুমি হেৰি খোৱা নে নাই মানে কি কয় হাঁহ পাৰ?
আহ হাঁহ বাৰু খাওঁ।
উম অ হাঁহ কোমোৰাৰ লগত বনালে ভাল লাগে। কিন্তু গাঁৱত জালে গাঁৱত জালে আৰু হাঁহে খাই আৰু মানে মানুহ বিলাকে মানে গ হাঁহটো উলাই দিব আৰু বনাই উম গাঁৱ জাললে হাঁহ খাব পাই আৰু
উম আৰু কোমোৰাটো থাকে।
উম হালদি কিলে মানে হেৰি হাৰ্ডি বে ছি থাকে হাঁহত
উম সেইটোৱে। বহুত ৰেচিপি আছে হাঁহৰ কিন্তু কোমোৰাটোৰ লগত মানে চবতকে বেছি ভাল হয় আৰু বাকী আৰু কলডিলৰ লগতো বন- আনি কিনে পচলা কিবা
উম সেনেকা আৰু বাঁহৰ গাজা যে আছে মানে সেইটো বহুত শুনিছো আৰু সেইটো ভাল লাগে মই সেইটো চাটনি অ চাটনি বোলে আচাৰ খাই পিছো আৰু বাকি খাই পোৱা নাই।
হেতুয়ে
অ সেইটো হেই গাহৰি মাংসৰ লগতো বনাই।
অ গাহৰিৰ মানুহে সেইটো ভাল লাগে দিয়াচোন খাই, আচাৰটোৱে ভাল লাগে।
বাকী আছে আৰু বহুত ৰেচিপি বাপৰে বনাব জানিলে বহুত আছে।
বনাব যানিলে বহুত আছে। তাৰে ইমান নাজানো আৰু তথাপিও বনাওঁতে যিখিনি পাৰোঁ হোৱাইট চচ পাস্তা বনাইছিলোঁ সিদিনাখন।
উম
উম তাকে
উ অ মই এদিন বনাইছিলো।
এই মোক হোৱাইট চচ পাঁচটাত মানে এইটো কি কয় বাটাৰটো দিয়ে ন বাটাৰটো দিয়াৰ পিছত কিবা ময়দা নে কিবা অলপ দিয়ে। দিয়ে মই ময়দাৰ সেই ময়দাটো দিওঁতে অলপ বেছি হৈ গ'ল বেছি হওতে মানে অমান বেছি মানে হেৰি হৈ গ'ল আৰু আচাৰ কি কৈ পাঁচটা উম সেইটো আৰু কিবা কিবি এনেকে বনাই বনাই খায়ে থাকো।
উম উম বাকি মোৰ এইকেইদিন তিলৰ লগত গাহ ব্ৰইলাৰ নেকি বনাই সেইটো খাই চাব ইটচা আছে।
অ তিললত ব্ৰইলাৰো বনাই গাহৰিও বনাই লাইও দি বনাই গাঁহৰিটো হ। অ মই খাই পোৱা নাই মই মানে গাহৰি টো অকল পুৰি কেনে খাইছো আৰু সিদিনাখন মই কিবা বেলেগ। ইউনিক কে খাইছিলো মানে কেপচিকম দিছে তাৰপিছত তাতে পিয়াজ দিছে আৰু চচ দি কেনে বনাইছো কিবা সেনেকে ভাবিছো।
আচ্ছা গ্ৰেভিভি টাইপৰ
প্ৰায়।
অঁ অঁ
সেনেকে ভাল লাগে বেবী কণো ভাল লাগে চাওচোন এনেকে খাই কেনে।
পিঁয়াজ এনেকৈ বিলাহী চিলাহী দি
উম আৰু বেবীকনৰ সিদিনাখন এটা হেৰি খাইছিলো, চপৰ নিচিনা মানে গ'ল গ'ল মানে বেবী পুৰা। সৰু বেবী কনটো।
অ
টো বেচন চেচন দি কাৰণে কিবাকে বনাইছিল নেকি চচ দি কাৰণে সেইটো খাই ভাল লাগিছে মিঠা মঠা আছিল আৰু এটা। জ্বলা আছিল সেইটো খাইছিলো।
বনাব জানিলে টো ভালে লাগে।
উম ৰেষ্টুৰেণ্টবিলাকত জালে আৰু কিমান বনাই বনাই খোৱাই ধুনীয়াকে।
তাকে। তাতেতো কিমান কি আইটেম দিয়ে য়ে, খাৰ দিয়ে, কিবাকিবি বহুত আৰু
উম, একদিন আমি যাই কেনে খাম দিয়া‌ কৰ'বাত মানে অসমীয়া থালিয়ে খাম।
অ' হ'ব দিয়া।
ক'ত খাই থাকা যায়ে দিয়াচোন। সন্ধিয়া গ'লে, বা ফাষ্টফুতে খাওঁ, চাওমিন, ম'ম' হাঁহি থাকোঁ। উম।
এনেকে ভাত খোৱা নাযায় আৰু ক'তো। মই একবাৰ গাঁৱত যাওঁতে খালোঁ চাগে।
অ' আৰু সেই দীপৰ বিলৰ পাৰত যে হেৰি দিয়ে, মানে গাহৰি পুৰি কেনে দিয়ে। চাবাচোন কি ভাল লাগে খাই।
উম। মই বাৰু পুৰাতো এতিয়ালৈকে খাই পোৱা নাই এনেই লাই গাহৰি খাই পাইছো।
পুৰাতো খাই চাই বেছি ভাল লাগে মানে চাবাচোন মাংস চাংস চিকেনে তিকেনে। পান দাৰিছতানে ই এটা টে নাপায়
অ মানে গ্ৰেভিী হৈ থাকিলে অ তেতিয়া বেছি থাকে আৰু
উম, সেয়েটো। এনে ৰাতি কি বনাব পিছে?
ৰাতি এতিয়া বাৰু মায়ে বনাব। মই দিনতে বনাওঁ। কি বা বনায়?
অ'। উম। ময়ো চিকেনে আনোঁ ৰবা। চিকেনে বনাও ৰাতি। তুমি চিকেন বনাব জানা নে নাজানা?
জানোঁ অলপ। ছয়মানো নহয়, দুইদিনমান বনাইছিলোঁ। ঠিকে হৈছিল বাৰু।
অ' সেয়েটো। আৰু এটা বস্তু খাই পাইছানে তুমি? মানে মাছত মানে ৰঙালাও দি বনায়।
মাছ ৰঙালাও, অ' খাই পাইছোঁ বাৰু। মই কেইদিনমান আগত বনালোঁ। টেষ্টি লাগে সেনেকে।
অ' সেইটো ৰঙালাওটো মিঠা হ'লে ভাল লাগে দিয়াচোন। এনে আৰু লাগে
মই ৰঙালাও তাৰপিছত তেনেকে জিকা, তেনেকে বনাইছিলোঁ। টেষ্টি হৈছিল কিন্তু।
উম, জিকাইদি খাই ভাল লাগে আৰু ভোলেদি খাইতো আৰু বেছি ভাল লাগে।
উম, এইকেইটাৰ লগত ভাল লাগে আৰু, মাছৰ কম্বিনেশ্যনটো।
আৰু মাছৰ কণীটো যে মই ইমান ভাল পাওঁ। মাছৰ কণীটো ফ্ৰাই - ফ্ৰাই মানে ব'ৰা টাইপৰ বনাব লাগে।
অ' বহুত টেষ্টি লাগে সেইটো খাই।
উম। আমাৰ সিদিনাখন অকল মানে মাছৰ কণীয়ে কিনি লৈ আহিছিল। তাৰপাছত সেনেকে ব'ৰা টাইপৰ বনাইছে। তাৰপিছত তাতে টেঙা দিছে, থেকেৰা টেঙা।
অ' সেইটো টেঙাৰ লগত ভাল হয়, গৰমত ভাল আৰু।
উম, সেনেকে বনাইছে। এই দালি বটাই দি বনাব পাৰি। মই মাজতে কেইদিনমান সেই মাছৰ কণী নাথাকোঁতে দালি বতা সেনেকে পিচি কাৰণে এনেকে বনাইছিলোঁ। টেঙা দি, থেকেৰা টেঙা দি।
আচ্ছা।
উম, সেয়ে।
দিয়া তে পিছে। তুমি বনোৱা। ৰাখোঁ। পিছত ফোন কৰিম আৰু। উম, উম।
স